অ' শুনিছো
এই নেটৱৰ্কতটো যে নকৈছো আৰু দে বৰ অদৰকাৰী নিচিনা খঙ উঠি যাইগে
কিবা বৰ খেলি মেলি কৰি আছে আজি
আজি আচলতে বতৰটো উম- উম বতৰটো ভাল নহয় যে
সেইকাৰণেই হ'ব পাৰে।
মোৰে নেটৱৰ্ক নাই নেকি অলপ খেলি মেলি মোৰ মাতটো স্পষ্টকে শুনিছে?
অ' মই শুনি আছো তু-তুমিও মাত টো শুনিছা নে?
উম একদম স্পষ্ট হৈছে।
অ' এইকেইদিন কিন্তু, হয় দিয়া। তথাপিও যি নহওক কি কৰি আছা এতিয়া?
মই এনেই বহি আছো তুমি?
ময়ো এনে বাগৰি আছো, আজি মানে বৰষুণ পৰিছিলে ভাবিছিলো ছিলো ঠাণ্ডা হ'ব নেকি এতিয়া আকৌ ৰ'দ দিছে।
তাকেতো
হে-হে-হে এতিয়া ৰ'দটো একেবাৰে দিছে নহয় গৰমে লাগি আহিছে।
ভাত খালা? অ এ চা অ হেৰি ওচৰতে ভণ্টি এজনী আছে হঁহুৱাই আছে।
হয় দিয়া, থাকে টিকলি কিছুমানে জোকাই থাকে।
অ' তাই
আমাৰ ভণ্টিৰ ওচৰত থাকিলে মই কাৰো লগত কথাই পাতিব নোৱাৰো একদম পৰা তাই মানে। অ' থাকিব কি পাতিছ কিবা কিবি এনেই আও।
ঘৰত সকলোৰে ভাল?
উম ভালেই দিয়া।
আজি কিহে ভাত খালা?
আজি মই খালো পনীৰৰ সৈতে দালি, পনীৰ, চয়াবিন- ৰঙালাও ভাজি।
অ' এই ৰঙালাও ছিজেন আমিও খাই আছোঁ। ৰঙালাও জাতিলাও চব।
অ'। এতিয়া ছিজনৰ মতে যাব লাগিব আৰু।
সেয়াই।
বতৰৰ ফল যেনেকে খাব লাগে বুলি কয় বতৰৰ শাক পাচলিও খাই খাব লাগে নিচিনাই হৈছে। অ'।
এয়া মই আকৌ নেমু দিয়া বস্তু বিলাক এতিয়া খুব ভাল পাওঁ। জিকা এনেকে নেমু দি
মই কিন্তু এনে নেমুটো সুদাকে খাই ভাল মানে মই সুদাকে খাওঁ। ভাতৰ লগত নাখা খাওঁ। মই বেয়া পাওঁ ভাতৰ লগত টেঙা খাই। মই ভাতৰ লগত মিঠাও খাব নোৱাৰোঁ। কিছুমানে দৈ ভাত খায়, গাখীৰ ভাত খায়। কল ভাত খাই নহয়। মই সেয়াও নোৱাৰোঁ খাবলৈ।
হয় ন'। মই ভাত নাখাওঁ। খাব নোৱাৰোঁ আৰু মানে। মোক মানে বাৰ মাহে নেমু লাগিব। চুৰ কৰি হ'লেও আনি দি দিব লাগিব মোক। হঁ-হঁ খোৱা মানে মানে মোৰ মানে গোন্ধ নহলে মোক খাবই নেমু টেঙা অলপ লাগিবই। ইমান নেমু খাব পাৰোঁ।
এইকেইদিন যে কেনেকে টাইমটো গুচি গৈছে ধৰিবই পৰা নাই চোৱা না। জুন মাহ সোমাইছিলেহে আজি ন' তাৰিখ। হ'লেই আৰু জুন মাহ শেষেই হ'ব।
দুদিন পিছত পোন্ধৰ হোৱাৰ লগে লগে, বিশ হোৱাৰ লগে লগে চেচেই আৰু।
অ' সেই পতককে গৈছে। মাহটোতো গৈছে গৈছে পতক
বছৰটোও গৈ আছে মাহ যোৱা মানে বছৰ যোৱা আৰু।
তাকেতো।
অ' দিয়া।
তোমাৰতো জন্মদিন পাৰে হৈ গ'ল। মোৰ আকৌ জন্মদিন। আহিলে মানে ভালে লাগে জন্মদিনতটো। আজিকালি মই ইমান আগৰ নিচিনা এক্সাইটমেন্ট নাই হ'লেও আৰু।
এ মই জন মোৰ জন্মদিনটোত মোৰ দুখহে লাগে। মই প্ৰত্যেকটো জন্মদিনতে মানে মই দুখতহে যায় মানে। যেতিয়া পআ মানে ডাঙৰ হৈছো সেইকাৰণে মই জন্মদিন মনাব বেয়া পোৱা হৈছো।
সেইটো হয় আৰু বহুতে নিজৰ জন্মদিনত মন্দিৰ চন্দিৰে যায় বাৰু। এ কেক খুব কম ভাগেহে কাটে আজিকালি। কালি
অ' দিয়া আৰু কিছুমানে ডনেট কৰে বস্তু য'ত দিয়ে মানে ক'বাত আচ্ৰম নাইবা ক' ক'ৰ অ মেকুৰী
অ' খুৱাই ৰাস্তাত ও
তেতিয়া মান মানে মনটো ভাল লাগে আৰু চাগে উম হয় দিয়া। আ মইতো সেইটোয়ে বিচাৰো মই নিজে
তুমি এবাৰ কেনেকে উদযাপন কৰিলা।
মই এইবাৰ মানে কেক চেক কাটিলে ভন্টিয়ে বনালে মানে। তাৰ পাছত মইতো এনে মাছ মাংস নেখাও। খাওঁৱেই তথাপিও মানে এনে ভাত কেইটামান খালি ভাতকে খালো মই। মা হতে মানে বা হত আহিলে ভণ্টি আহিলে। অ' বেলেগ নাই আৰু তেনেকে একো। মোৰ গা চা ভাল লাগি থকা নাছিলে।
অ
মই আকৌ এতিয়া এইটোহে ভাবো দেই। আগতে যে মানুহ মানে আগতে সৰুৰে পৰা আমি ভাবো আৰু যে অ এনেকে জন্ম দিনত দুখীয়া মানুহক কিবা এটা দিম নাইবা এনেকে বাটে পঠে থকা মানে মানে একো নাথাক গাঁওবোৰক দিম আৰু কিবা। এতিয়া মই এতিয়া সেইটো ভাবো মোক দিয়ক কাৰণ মোৰে একো নাই।
মই ময়ো সেইটো কথা ভাবো দেই নিজৰ ক্ষমতা থাকিলেহে মানে ক্ষমতা অনুযায়ীহে মানুহক সহায় কৰিব লাগে বা কিবা এটা। নিজৰে যদি ক্ষমতা নথাকে তুমি বেলেগক সহায় কৰিনো কি আশীৰ্বাদ ল'বা কোৱাচোন। মোৰ নিজৰে অ- বেয়া।
মানে যিমান যি নহ মানুহৰ নিজৰ কাম এটা লাগ
প্ৰয়োজন বোৰ শেখে নহয় ইটোৰ পিছত সিটো ওলাই থাকে। নিজৰ প্ৰয়োজন বোৰ পুৰাবলৈকে কে মানে টকা পইচাৰ অভাৱ। বেলেগক আৰু টকা পইচাৰ ক্ষেত্ৰত সহায় কৰিব নোৱাৰি। বাকী চব ক্ষেত্ৰত সহায় কৰিব পাৰিম কিন্তু মই আৰু টকা পইচাৰ ক্ষেত্ৰত সহায় কৰিবলগীয়াকে মোৰ নিজৰে ক্ষমতা হোৱা
হয় দিয়া সেইটো একদম সঁচা কথা। কাৰণ আমি ঘৰৰ পৰা যিমান নলও কিয় সেইখিনি দি আমাৰ প্ৰয়োজন পোৰেই নহয় নিজৰে।
সেয়াই নিজৰ ওপৰত থিয় ভৰিৰ ওপৰত থিয় দিব পৰা হোৱাই নাই। লোকৰ ওপৰতে ভৰষা আ কৰি চলি আছো
এতিয়া
নহয় আজিকালি পঢ়ি শুনিও চাকৰি এটা চবৰ কাৰণে ইমান মানে ভাগ্যই ভাগ্য দোষীম নে কিয়েই নে!
ভাগ্যখনেই বেয়া হ'ব লাগিব আৰু যাৰ মানে ভাগ্যত থাকে আজিকালি তেওঁৰহে মানে চাকৰি পায় আৰু।
পঢ়াৰ লগত আজিকালি কথায়ে নাই।
উম আজিকালিতো প্ৰাইভেট মানে, উম, সেনেকুৱা হৈ গৈছে মানে প্ৰাইভেট জব এটা পাবলৈ মানে আজিকালি ভাগ্য
অ, সচাকে। ভাল কিবা এটাত কৰো বুলি ক'লেও প্ৰাইভেটত আকৌ বৰ কষ্ট হয়। নোৱাৰি অ'।
অ, মানে বহুত মানে হেঁচাতো পৰে উম
বহুত মানে কষ্ট এতিয়া বাৰ ঘন্টা কাম কৰি অহা ধেমালি নেকি আৰু আজিকালি ঘৰৰ ওচৰতেতো হ'লে মানে বেলেগ কথা বাৰু আকৌ অলপ দূৰত হ'লে ভাল। ভাৰা ভাৰালৈ থকা কমটি মুখৰ ক নেকি ভাৰাঘৰ আজি?
উম খৰচ নিজৰ খৰচখিনি সৰুতে পিছত পইচা মানে
উম, খোৱা-বোৱা থকা-পিন্ধা। অহা-যোৱা
ঘৰতো দিবলৈ লাগিলে কিবা এটা আকৌ নিজৰ এনাৰ্জিখিনিও
নহয়গে সেইকাৰণে নোৱাৰি আজিকালি সেইকাৰণে চবে এৰিয়েৰি দিয়ে প্ৰাইভেট
দিনটো কষ্ট কৰি আকৌ ৰাতি আহি যদি ভাতেই বনাই খাব লাগে তে সে হেনে হোৱা কামত আৰু কি কৰিবা হয় চৰকাৰী হলে মানে তেনেকুৱা নহয়
অ চৰকাৰী হলে মানে নিদিচ এটা দৰমহা পাও পাম বা প্ৰাইভেটত এতো অলপ বেছিয়ে হ'ব
সেইটোৱে আৰু প্ৰাইভেটত তোমাৰ ঘৰত আহি পেলাই ও আকৌ থাকেই অভাৰ টাইম বোৰ কিবা কিবি হোমৰ্ক টাইপ এইবোৰ কৰি মেল এতিয়া আকৌ প্ৰেজেন্টেচন পিচদিনা আসস্‌ গভমেণ্টৰ ইমান টেনচন নেথাকে আৰু মানে খালি
সেয়া হয় ইমান অ ইমান মানে প্ৰেচাৰ নপৰে আজিকালি বাৰু গৰ্মেণ্টতো বহুত খিনি কামে কৰিবল এতিয়া হয় নিয়াৰিকে কৰে সকলোৱে কিন্তু তাৰ তাত মানে প্ৰাইভেটত অলপ বেছি খাটনিটো অলপ বেছি
উম - উম মানে প্ৰায়য়া মানে হেৰি অ চৰকাৰী ইচপ্‌ উম চৰকাৰী চাকৰিত তেনেকে মানে কি ডক্তৰ আৰু পুলিচ এই কিছুমান মানে চাকৰিত কেনেকুৱা তোমাৰ চৌবিচ ঘন্টাই দিব লাগে হয় তেতিয়া ইমাৰ্জেঞ্চি হয় তেতিয়াই যাবই লাগে
হয় বাৰু অ তাহাঁতেও কষ্ট নোহোৱা নহয় উম
কিন্তু যিখিনি মানে চিভিল চাকৰি খিনিৰে ভাল ৰাতিপুৱা দচ
কিন্তু তাহাঁতি নিজৰ প্ৰাপ্যটো পাই যে সেইটো কাৰণে আৰু প্ৰাপ্য টো পালে মানে ইমান বেয়া নালাগে কিন্তু প্ৰাইভেটত আকৌ সেয়া নহয় নহয় তুমাৰ নিজৰ প্ৰাপ্যটো যিমান- যিমান মানে যিমান হয় তাতকে মানে আধা দুই পাৰ্চেন মানহে পায় সেইকাৰণে কচ ষ্ট কৰিব মন নাযায় ক
হয় দিয়া সেইকাৰণে ব্যৱসায়টোৱে মোৰ হিচাপত ভাল আৰু
ব্যৱসায়তটো ভাল বুলি ভাবো কিন্তু তোমাৰ ব্যৱসায়ত লাভ হলেতো লাভেই লোঁ লোকচান হলে মানে যে একদম অৱস্থা বেয়া হৈ যায়
জ্যোতিষিক দেখাই দেখাই লব লাগিব ব্যৱসায় কৰিবলৈ হলে হম্‌ হম্‌ যে মই এনে
অ জ্যোতিষী বিশ্বাস কৰা নে তুমি
কৰোঁ
ময়ো বিশ্বাস কৰো মইও নকৰা নহয় আজিকালি এই তেৰত কাৰ্ডটোহে মোৰ বিশ্বাস নহয় দেই
মোৰ হয় আকৌ মোৰ তেৰত কাৰডে মই মানে বহুতখিনি মই পাই থৈছো মানে মই প্ৰমাণ পাওঁ তেৰত কাৰ্ডত
তেৰড কাৰ্ডটো মই কিবা এটা বিশ্বাস কৰিবলৈ টান ক্তা
অ মই কিন্তু বিশ্বাস কৰো দেই মই এষ্ট্ৰটকত তুমি কথা পাতা নে চাগে কাৰোবাৰ লগত
অ এষ্টটকত এটা এপ আছিলে যে তাত মই এবাৰ সৰুতে এবাৰ পাতিছিলোঁ ৷ মানে সৰুতে নহয় আৰু অলপ দিনৰ আগতে বাকী এতিয়াতো এইয়াতে হাত দে খালে মানে যে গোটেইখিনি বস্তু কৈ দিয়ে যে
এ সেইটো মই- মই সেইটো ভাল নাপাওঁ কাৰণ এ আই টো কি ইমচনলেচ ন? একো তোমাৰ ইমচনে নাই নাজানো আৰু এ আইত মানে কি আৰু পুৰা মানে পুৰা খাচাং খিচিং টাইপ কৰিব
এই আইটে এবাৰ হেই কৰি চাইছিলো কিনো আহে বুলি
উম
এষ্ট্ৰলজাৰকো এনেকে হেৰি কৰিছো বাৰু নেদেখুওৱা নহয় দেখাইছো, কিন্তু কবাত-কবাত কোনোবা ঠাইত বিশ্বাস হয় কোনোবা ক্ষেত্ৰত বিশ্বাস নহয়, মই কিন্তু তেৰট কাৰ্ডটো বৰটা বিশ্বাস কৰিবলৈ টান পাওঁ ৷
অ মই মানে তেৰ কাৰটোত মানে প্ৰমাণ পাইছো ন সেইকাৰণে আৰু এবাৰ দুবাৰ নহয় বহুত বাৰ প্ৰমাণ পাইছো ৷ এজনী মানুহকে দেখাও মই মানে তেখেতে মানে মোক এ মানে চব কৈ দিয়ে মানে একুৰেট টাইপত মানে মোৰ ভাল লাগে সেইকাৰণে মানুহ জনিলগত কথা পাতি খালি এষ্টটক মই মানে-মানে কথা পাতা মানে উ পেমেন্টো বেছি লয়
পেমেণ্ট লয় বাৰু ফাচ্ছতে ফ্ৰি ফাচ্ছতে যে এটা ফ্ৰি দিয়ে সেয়াই আৰু কৰি চাইছোঁ খিলো
হয় দিয়া ব
ঠিক আছে হ'ব তেন্তে ৰাখিছো ন আজিলে?
অ ঠিক আছে দিয়া নহলে উম উম